হেল্ল, হেল্ল' অ', বন্ধু কি খবৰ?
আছো ভালে, তুমি কোৱা?
আছা, মোৰো আছো দিয়া ঠিক ঠাক চলি আছো। বাকী খানা পিনা খালা তুমি?
মই এতিয়ালৈকে খোৱা নাই, মোৰ টাইম আছে খাবলে।
আচ্ছা আচ্ছা। নাই নাই নাই, মই তোমাক ডিষ্টাৰ্বে কৰিলো ৰ'বা হেৰি তুমিতো জানাই অহা কালি, অহা কালি লেকে আমাৰ এক্সাম।
অ'।
কিবা পঢ়িছানে?
আমাৰো সেই এক্জাম, আমাৰো এক্জাম আহি আছে। মই এতিয়া লেকে কিন্তু অলপ চলপ পঢ়িছো, ইমানো ভালকে পঢ়া হোৱা নাই কিন্তু দেই।
উম হম। ময়ো বিশেষ তেনেকে একো হোৱা নাই, চিলেবাছখন তাকে মেলি লৈছো। তুমি কোনখন বুক পঢ়ি আছা এতিয়া বৰ্তমান?
মই অলপমান এই ফিলচফি খনে পঢ়ি আছো।
আচ্ছা ফিলচফি। ফিল'চফিৰ কেইখন পেপাৰ কমপ্লিট হ'ল তোমাৰ এতিয়ালৈকে?
এতিয়ালৈকে মোৰ গোটেইখিনি এটিয়ালৈ কমপ্লিট হোৱা নাই দিয়াচোন। এ যি কেইটামান কুৱেশন এনচাৰ মূখস্ত কৰিছোঁ। সেইকেইটাই এতিয়া ৰিভিজন মাৰি আছোঁ।
আচ্চা, মই মানে কি কম জানা মই চিলেবাচখন কপ্ম্লীত কৰিবই পৰা নাই। অ', কাইলে পৰা পৰীক্ষা আজি এতিয়ালৈকে মই একো এটা কৰিবই পৰা নাই।
তাকেই আৰু গোটেইদিন। তাকে আইমান দিনৰ পৰা খালি ঘূৰিয়ে থাকিলোঁ লগৰবিলাকৰ লগত।
সেইটোৱেইেতটো পঢ়া শুনাত মন নিদি এতিয়া অলপ ভয়ো লাগিছে দিয়াচোন।
তাকে মই ভাবিছিলোঁ। পৰীক্ষাৰ এদিন আগত পঢ়ি কেনে ভাল পৰীক্ষা টো দিমগে। এতিয়া দেখো মোৰ পঢ়াই হোৱা নাই।
পঢ়াটো হোৱা নাই তোমাৰ চিলেবাছখন এবাৰ অলপ টান দেখি। অন্য বাৰৰ নিচিনা নহয়।
ফিলচফিৰ চাৰিটা চাৰিটা পেপাৰ মই তাৰলৈকে এখনে ভালকে কমপ্লিট হোৱা নাই।
সেইটোয়েতো এইবাৰ অলপ পেপাৰ কেইটা অলপ টান আছে। অ। উ। পেপাৰ কেইখন অলপ টান আছে এইবাৰ।
অ এই পানটো আছে। এ কিয়ে কৰিবা আৰু। কলেজত থাকোতেতো এ কলেজত থাকোতে যেতিয়া ক্লাছ চলি আছিল। এতিয়া আমি লাষ্ট বেঞ্চত বহি উৰণীয়া কথা পাতি আছিলো।
ঠিক কৈছা ৰে বন্ধু।
এতিয়া বুক ষ্টললৈ গৈ কিতাপ বিচাৰিব লগা হৈছে জানা মায়ে আকৌ। মোক দেখিলে ডাইলগ দিয়ে দিনটো মোবাইলত সোমাই নাথাকি। কিতাপখন হ'ল। এইবাৰ ফেইল কৰিলে ঘৰৰ পৰা ওলাই দিম এনেকে কয় জানা।
মোকো মোকতো কৈছে এইবাৰ এইবাৰ তই ঘৰত থাকিব নোৱাৰো আৰু।
এই আজিকালিতো এইটো মানে আক এইটোতো আজিকালি ইণ্টাৰনেটে। ইণ্টাৰনেশ্যনেল ডাইলেগ হৈ গৈছে আজিকালি চব ম চব মা।
হয় হয় ঠিক কৈছা বন্ধু। মা- দেউতাৰ মুখত ঠিক শুনিবলৈ পাৱেই আমি। উম।
এতিয়া মাহঁতক কোনেনো বুজাব এতিয়া। সবটাইমত আমি পঢ়ি থাকিব নোৱাৰ আমি ত অলপমান। আ লাইফটো অলপমান ইনজয়টো। পঢ়িব লাগে ন কিমান নো পঢ়িয়ে থাকে আ।
সেই বন্ধু আজি স্কুলীয়া জীৱনত যিমান কষ্ট কৰিব লগীয়া হৈছে। তাৰে পৰা অলপ আমি সকাহ পাইছোঁ। কলেজত যিহেতু আমাৰ যথেষ্ট খিনি বোজা কমিছে। স্কুলতো তোমাৰ জানাই কিমান বুজা আছিলে সেয়ে আমি অলপ। সেই ল'ৰাৰিকালবোৰ আকৌ ঘূৰাই পাবৰ কাৰণে। অলপ ফুৰা - ধূৰা কৰিছিলোঁ। নহয় জানোঁ।
অ' এনেই তোমাৰ কিমান খিনি পঢ়া হৈছে।
ধন্যবাদ। মই আহ' মোৰ বিশেষ হোৱাই নাই। মই এটা চেপতাৰ এতিয়া লৈকে। কমপ্লিট কৰিবই পৰা নাই। তুমি, তুমি কিমান দূৰ আগ বাঢ়িবা।
মোৰো সেইয়ে। কৈছিলে চোন এতিয়ালৈকে এখন পেপাৰ কমপ্লিট হোৱা নাই। কালি বা এতিয়া কি হয়? কিন্তু, এটা কথা এটা কথা জানা নেকি? লাষ্ট নাইট ষ্টাডিৰ মজাই বেলেগ হয়নে?
হয়, হয় ঠিক কৈছে এইটো। কিন্তু এদিনতে যি পঢ়ি এৰাতিৰ ভিতৰতে গোটেইখিনি পঢ়ি এটা এক্সাম লিখা মজা বেলেগ কিন্তু, সুকীয়া এইটো এটা।
অঁ এটা হাতে কফি কাপ, আকৌ আন হাতে বন্ধুৰ চুটি নোটছ বিলাক।
হ
আৰু সেই সময়ত আয়া আমাৰ ভ আৰু এইটো সময়ত খালি আমাৰ আমাৰ মুখত ভগৱানৰ প্ৰতিটো ভক্তিটো ইমান ইমান বাঢ়ি যায় নহয়। চকুৰ মুদি পাৰ্থনা চকু মোদী পাৰ্থনা কৰো। যে ভগৱান এইবাৰলে পাঁচ কৰাই দিয়া, অহা চেমিষ্টাৰৰ পৰা মই ক্লাষ্ট টপাৰ হম একদম প্ৰমিজ।
সেইটো মই যোৱ বাৰো কৰিছিলো কিন্তু।
ত'হতে আজি তাকেই, তোমাৰ নিচিনো টো মইয়ো কৰোঁ। মোৰো নহয় চাগৈ আন বাকীবোৰ ষ্টুডেণ্টটেও কৰে, কৰে চাগৈ? কিন্তু এ মোৰ এই প্ৰমিচটো কেতিয়াও পূৰণ নহয়। পৰীক্ষা হলত সোমাই যেতিয়া প্ৰশ্নকাকতখন হাতত লওঁ ন
উম।
মনতটো এনেকুৱা লাগে যেন, মই এইখন ভাৰতৰ নহয়। মংগল গ্ৰহৰ পৰীক্ষাতহে দিবলৈ আহিছোঁ। ক'ৰ পৰা যে প্ৰশ্নবোৰ আহে ন?
হয়, হয়। তাকে তুমি ঠিকেই কৈছা বন্ধু, যিবোৰহে কোৱেশ্যন কাটে।
তেতিয়া একেবাৰে এটা আশাই থাকে, ক্লাছৰ টপাৰজনে কেতিয়া পিঠিটো অলপ পোন কৰিব। আৰু মই পিছফালৰ পৰা তিনি নম্বৰ প্ৰশ্নৰ উত্তৰটো অলপ জুমি চাম।
একেবাৰে মনৰ কথা কৈ দিলা বন্ধু। একদম মনৰ কথা কৈ দিলা ন বন্ধু।
কিন্তু এই টপাৰ বিলাকৰো বহুত, জানাই কেনেকুৱা লেভেল। সিহঁতে মানে আৰু এনেকে বহিখন ধাকি লিখে। যেন কিবা চোৰাং চোৱাৰ গোপন নথি পত্ৰহে লিখিছে সিহঁতে।
একদম ঠিক কৈছা বন্ধু, একদম মনৰ কথা তুমি কৈ দিলা মোক।
এতিয়া তোমাৰ, তুমি এতিয়া কি ভাবিছা এক্সামত কি কি লিখিবা? তোমাৰো যিহেতু মোৰ নিচিনা পঢ়া হোৱাই নাই?
মই বিশেষ মই একো নকওঁ তোমাৰ, মই জাষ্ট এইখিনিয়ে কম যে মোৰ বিশ্বাস অকল ভগৱানৰ ওপৰত, ভগৱানে যোন ফালে লৈ যায় যেনেকে সি যি কৰে, তে'ৰৰ কৃপাতে যি হয় হব আৰু।
চাবা আকৌ, মও সেনেকে ভগৱানৰ ওপৰতে প্ৰাৰ্থনা কৰি কেনে আগৰ বাৰু সেনেকে ভগৱানক কৈছিলো যে এইবাৰ বচাই লোৱা। কিন্তু, লাষ্টত যায়গনে মোৰ লগত কিন্তু মই কিন্তু বেয়া হৈ গৈছিল দেই মাজতে কিন্তু, তুমি চাবা আকৌ তোমাৰ লগত যাতে তেনেকুৱা নহয়।
ধন্যবাদ বন্ধু তুমি এইখিনি কথা মোক ক'লা যে। এতিয়া মই বুজি পালো যে মই অকল ভগৱানৰ ওপৰতে ভক্তি দেখাই লাভ নাই, মই নিজেও অলপ নিজৰ জ্ঞান আয়ত্ত কৰিব লাগিব।
আমি মানে কি গ্ৰুপ ষ্টাডি কৰিব লাগিছিলে ন'!
হয়, বন্ধু আমি এইখিনি টাইম যদি একেলগে পঢ়িলোহেঁতেন। যথেষ্ট খিনি পঢ়িব পৰা কমপ্লিট হ'লে হেতেন। যিখিনি ধৰা তুমি বুজি পোৱা নাই সেইখিনি মই বুজাই দিব পাৰিলো হয়। ধৰা যিখিনি মই বুজি নাপাওঁ সেইখিনি তুমি মোক বুজাই দিলাহেঁতেন।
এয়া তোমাৰ মনত আছে নে ল, আমি যে এয়া গ্ৰুপ ষ্টাডি কৰিম বুলি। এ প্লেন প্লেন কৰিছিলো যে সকলোৱে মিলি কেনে?
অ', অ', অ'।
এতিয়া লাষ্টৰ যায় কেনে কোনো নাহিলে কোনো বো নোৱাৰে বুলিয়ে ক'লেও সকলোৱে।
সেইটোৱে পিছত তাই ক'লে ন' নোৱাৰিব বুলি। অৱশ্যে হয়ও দিয়াচোন বহুতৰ অসুবিধাও হয়, ধৰা পৰীক্ষাৰ আগত ঘৰৰ পৰা ওলাবও নিদিয়ে সেনেকে। নহয় জানো?
অ', ইপিনে আকৌ এতিয়া এক্জামটো কিবাকে ভালে ভালে গ'লেই হ'ল আৰু দিয়া।
বন্ধু মইতো আশা কৰো ভালে যাব। আহ তুমিও পৰাপক্ষত যিখিনি ধৰা অ', ক কহেদি চিলেবাছ কমপ্লিট কৰিব পাৰা, মানে কভাৰ কৰি ল'ব পাৰা। বিশেষতো ধৰা এতিয়া আমাৰ মাজত আমাৰ হাতত সময় নাই, সেয়ে ধৰা আমি এতিয়া অ', ওপৰে ওপৰে অলপ চাই চাই কেনে বুজি বুজি লৈ সেনেকেই যাব লাগিব কালি।
এ যিয়ে নহওক এতিয়া, ধেমালি নিজৰ ঠাইত কিন্তু এটা কথা ঠিক। যে পঢ়া শুনা কেৱল চাকৰি পোৱা বা নম্বৰ অনাৰে মাধ্য়ম নহয় কিন্তু।
এই যে আমি কলেজ ল'লে যাওঁ। এই যে আমি কলেজতে যাওঁ ন' ইমান বোৰ মানুহ লগ পাও সংগ্ৰাম কৰোঁ, ই আমাক আচল জীৱনতটো জীয়াবলৈ শিকায় হয় নে?
হয়, হয়, নিশ্চয় তুমি সঁচা কথাই ক'লা একেবাৰে, কিয়নো হয়, কথাবিলাক মিলে অকল নম্বৰটোৱে ডাঙৰ ক ডাঙৰ নহয়। নম্বৰ অনাটোৱে যে হেৰি হ'ব সেইটো নহয়। তোমাৰ নম্বৰ ভাল থাকিলে তুমি যে শিক্ষাত খুব ভাল সেইটোও নহয়। আচল বস্তুতটো হৈছে জ্ঞান, তোমাৰ হাতত যিমান জ্ঞান আছে। তুমিহে শ্ৰেষ্ঠ।
উম। এতিয়া ডিগ্ৰী ইয়াতে এজন মানুহৰ মানে কি? ভৱিষ্যত কি কৰিব নোৱাৰে নহ, আজিকালি চোন সকলো বহুতে কয় চোন। যে এটা কাগজৰ টুকুৰাই কেতিয়াও এজন মানুহৰ ভৱিষ্যত মানে কি কৰিব নোৱাৰে।
সেইটো হয় বন্ধু, কিছু ক্ষেত্ৰত আমি কথাবিলাক শুনিছোঁ। হয়ো মিলেও, কিছুমান মানুহৰ বতৰা। অহ, কিছুমান উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ কিছুমান ব্যক্তি ধৰা পঢ়া -শুনাত। এ, একো আগনৱঢ়া মানুহ। তথাপিও তেওঁলোকে ব্যৱসায় কৰি কেনে আজি। আহ, সাধাৰণ মানুহ এজনক কিবা। অহ, চৰকাৰী চাকৰি কৰা ব্যক্তি এজনতকে ভাল দৰমহা লয়। নিজৰ জীৱনটো নিৰ্বাহ কৰি আছে।
অহ, এইটোতো পুৰা একদম পুৰা। ভাল কথা কৈছা কিন্তু দেই, মানে ঠিক হাড্ৰেড পাৰ্চেণ্ট ঠিক কথা কৈছা এইটো। আজিকালি আজিকালি কিমান মানুহ পঢ়ি কিনেও একো কৰিব পৰা নাই, আৰু কিমান মানুহ নপঢ়াকেও কিমান ডাঙৰ, ডাঙৰ কাম কৰি আছে হয় নে।
সেইটোৱেই।
ব'লা তেতিয়াহ'লে বহুত ফিলচফি জাৰি দিলো আমি, এতিয়া কিতাপ খন মেলোগে বলা, অন্তত পঢ়াৰ নামত পাত কেইখনমান উল্টাও। নহলে কাইলৈ ছাৰে ক্লাছৰ পৰা উলাই দিব কি কোৱা।
ঠিক কৈছা বন্ধু, একদম ঠিক কৈছা। কাইলৈকে আমি অলপ পঢ়া-শুনা নাই প্ৰিপাৰচন কৰো। নহয় জানো।
অহ, তুমিও অলপ এতিয়া পঢ়ি লোৱা মইও অলপ মইয়ো পঢ়ো। আৰু তুমিও যাতে এক্সামটো ভালকে দিয়া হ'বনে।
হয়, হয় সেইটোৱে, অহ, ঠিক আছে দিয়া অহা কালিলৈকে লগ পাম। তোমাকো অলদাবেষ্টে থাকিল।
অলদাবেষ্ট বাই।